হেল্ল'।
হয়।
বিচাৰিছো দৈনন্দিন জীৱন। দৈনন্দিন জীৱন মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। দিনটো কেনেকৈ আৰম্ভ হয়, কৈ আগবাঢ়ে আৰু কেনেকৈ শেষ হয় এই সকলোৰে মানুহৰ অভ্যাস, চিন্তা, স্বাস্থ্য আৰু মনোভোগ গঢ়ি তোলে। সঠিক ভাৱে চলোৱা দৈনন্দিন জীৱনে মানুহক শৃংখলাবদ্ধ কৰে। পুৱা সোনকালে উঠা পৰিষ্কাৰ, পৰিছন্নতা ৰক্ষা কৰা। নিয়মিত আহাৰ, নিয়মিক আহাৰ গ্ৰহণ কৰা। সময়মতে কাম কৰা আৰু সময়মতে বিশ্ৰাম লোৱা। এইবোৰে জীৱনত সুস্থতা আনে। তুমি দৈনন্দিন জীৱনৰ গুৰুত্ব কেনেকৈ দেখা?
হয় মই ভাবো দৈনন্দিন জীৱন আচলতে জীৱনৰ ভিত্তি। কোনো মানুহে যদি ডাঙৰ সপোন দেখে তেন্তে সেই সপোন পুৰণৰ পথ আৰম্ভ হয় দৈনন্দিন অভ্যাসৰ পৰা যিজনে নিয়মিত সময়মতে উঠে, কাম কৰে, শিক্ষা গ্ৰহণ কৰে নিজৰ দায়িত্ব পালন কৰে। তেওঁ ধীৰে ধীৰে উন্নতি কৰে। আনহাতে যাৰ জীৱনত নিয়ম নাই, সময়ৰ মূল্য নাই তেখেতৰ বাবে উন্নতি কঠিন হয়। সেয়েহে দৈনন্দিন জীৱনত কেৱল দিন পাৰ কৰাৰ বিষয় নহয় ই ভৱিষ্যত গঢ়াৰ উপায়।
একেবাৰে সঁচা কথা পুৱাৰ সময়ক বহুতে দিনটোৰ সৰ্বোত্তম সময় বুলি কয়। কাৰণ ত মন সতেজ থাকে বতাহ শুদ্ধ থাকে, আৰু চিন্তা সস্থ থাকে। পুৱাতে উঠি কিছু সময় ব্যায়াম কৰিলে শৰীৰ সক্ৰিয় হয়। তাৰ পিছত গা ধুই পৰিষ্কাৰ হয় প্ৰাৰ্থনা বা ধ্যান কৰি দিন আৰম্ভ কৰিলে মন শান্ত থাকে। তাৰ পিছত আহাৰ গ্ৰহণ কৰি নিজৰ কামত মন দিলে দিলটো প্ৰফুল্ল হয়।
হয় পুৱাৰ অভ্যাসে দিনটোৰ দিশ নিৰ্ধাৰণ কৰে। যদি কোনোবাই পুৱা অলসতাত সময় নষ্ট কৰে তেন্তে দিনটো পিছ পৰি যায়। কিন্তু যিজনে পুৱা সময়মতে উঠে নিজৰ কামৰ তালিকা সাজে। আগতীয়াকৈ চিন্তা কৰে তেওঁ নিজৰ দিনটো আহ সুশৃংখল ভাৱে চলাব পাৰে পোৱাৰ সময়ত অধ্যয়নো ভাল হয়। কাৰণ তেতিয়া মন বিক্ষিপ্ত কম থাকে।
হয়, দৈনন্দিন জীৱনত পৰিষ্কাৰ পৰিচ্ছন্নতাৰো বিশেষ গুৰুত্ব আছে মানুহে যদি নিজৰ শৰীৰ ঘৰ কাপোৰ আৰু চাৰিওফাল পৰিষ্কাৰ নাৰাখে তেন্তে অসুখ বিসুখ বৃদ্ধি পায়। পুৱা দাঁত মজা গা ধুৱা পৰিস্কাৰ কাপোৰ পিন্ধা ঘৰ খজোৱা এই সাধাৰণ কাম বোৰেই সুস্থ জীৱনৰ অংশ
সেয়া ঠিক পৰিষ্কাৰ পৰিৱেশে মনটো ভাল প্ৰভাৱ পেলায়। এটা গোচা ঘৰ মোচা ঘৰ পৰিষ্কাৰ টেবুল সজোৱা স্থান এইবোৰে কাম কৰাৰ আগ্ৰহ কৰাই আনহাতে আগুচোৱা পৰিৱেশে মন অস্থিৰ কৰে। সেয়েহে দৈনন্দিন জীৱনত সামান্য পৰিষ্কাৰ অভ্যাসত ডাঙৰ ফল দিয়ে।
আহাৰৰ কথাও উল্লেখযোগ্য বহুতে সময়মতে আহাৰ নাখায় বা যি পায় তাকেই খায়। কিন্তু দৈনন্দিন জীৱনত সুষম আহাৰ অতি প্ৰয়োজনীয় পুৱাৰ আহাৰ আহাৰ সন্ধিয়াৰ হালধি আহাৰ ৰাতিৰ সহজ আহাৰ এইবোৰ নিয়িত হব লাগে। শাক পাচলি ফল মূল দাইল ভাত পানী এইবোৰে শৰীৰ সুস্থ ৰাখে।
অ', আহাৰ কেৱল পেট ভৰুৱা বস্তু নহয় ই শক্তিৰ উৎস। যদি কোনোবাই অস্বাস্থ্যকৰ খাদ্য বেছি খায় তেন্তে অসফলতা অসুখ ওজন বৃদ্ধি আদি সমস্যা হয়। কিন্তু নিয়মিত সুষম আহাৰ গ্ৰহণ কৰিলে কাম কৰাৰ শক্তি থাকে। মনোযোগ থাকে আৰু শৰীৰ সবল থাকে পানীত যথেষ্ট খোৱাও অতি প্ৰয়োজনীয়।
দৈনন্দিন জীৱনত সময় ব্যৱস্থাপনাৰ মূল্যও বহুত। সময়ক সঠিক ভাৱে ব্যৱহাৰ নকৰিলে
বহু কাম অ', এজন মানুহে যদি দিনটোৰ কাম বোৰ আগতেই ভাগ কৰি লয় কোন সময়ত কি কৰিব ঠিক কৰে তেন্তে সময় নষ্ট কম হয়।
সময় আচলতে আটাইতকৈ মূল্যৱান সম্পদ। ধন হেৰালে পুনৰ পোৱা যায় কিন্তু সময় উভতি নাহে। সেয়েহে দৈনন্দিন জীৱনত অসফলতা অযথা আড্ডা উদ্দেশ্যহীন সময় নষ্ট এইবোৰ এৰিব লাগে। যিজনে সময়ৰ মূল্য বুজে তেওঁ জীৱনত আগবাঢ়ে।
দৈনন্দিন জীৱনত কাম আৰু বিশ্ৰাম দুয়োটাৰে সমতা লাগিব। কেৱল কাম কৰিলে কলান্তি নাহ আহে। আৰু কেৱল বিশ্ৰাম কৰিলে অগ্ৰতি নাথাকে। সেয়েহে কামৰ মাজত অলপ বিশ্ৰাম, মনোৰঞ্জন, হাঁহি-ধেমালি আৰু নিদ্ৰা অতি প্ৰয়োজনীয়।
নিদ্ৰাৰ কথা বিশেষকৈ উল্লেখযোগ্য বহুতে দেৰিকৈ শুই কম টোপনি লয়। ফলত পোৱা ক্লান্তি, দিনত অমনযোগতা, অ মনোযোগহীনতা আৰু স্বাস্থ্যৰ সমস্যা হয়। দৈনন্দিন জীৱনত যথেষ্ট নিদ্ৰা লোৱা মানে শৰীৰ আৰু মগজুগ বিশ্ৰাম দিয়া। সাধাৰণতে সময়মতে এই সময়মতে উঠা উত্তম অভ্যাস।
মানুহৰ মানসিক স্বাস্থ্যও দৈনন্দিন জীৱনৰ লগত জড়িত। যদি দিনটোত সদায় চাপ, উৎকণ্ঠা, খং, অস্থিৰতা থাকে তেন্তে জীৱনত তেন্তে জীৱন কষ্টদায়ক হয়। সেয়েহে কিছু সময় নিজকে দিয়া, শান্ত ভাৱে বহা সংগীত শুনা, পঢ়া, ধ্যান কৰা এইবোৰে মন সুস্থ ৰাখে।
একেবাৰে সঁচা বহু সমস্যাৰ মূল হৈছে আগুচাল দৈনন্দিন জীৱন যেতিয়া কামৰ চাপ বেছি হয় কিন্তু নিয়ম নাথাকে তেতিয়া মানসিক অশান্তি বাঢ়ে। কিন্তু যদি নিয়ম থাকে, কাম ভাগ কৰা থাকে, বিশ্ৰাম থাকে তেন্তে মনোচাপ কমে।
দৈনন্দিন জীৱনত মানুহে অন্যৰ লগতো ভাল ব্যৱহাৰ কৰা উচিত। পৰিয়াল, ওচৰ চুবুৰীয়া, সহকৰ্মী, বন্ধু সকলো লগত মিঠা কথা কোৱা সহায় কৰা, সন্মান কৰা এইবোৰেও জীৱনৰ সুন্দৰ কৰে।
হয়। সামাজিক সম্পৰ্ক সুস্থ থাকিলে মন সুখী থাকে। কেৱল নিজৰ কাম লৈ ব্যস্ত থাকিলে জীৱন শুকান লাগে। কিন্তু মানুহে যদি দৈনন্দিন জীৱনত কৃতজ্ঞতা প্ৰকাশ কৰে খবৰ লয়, সহানুভূতি দেখুৱাই তেন্তে সমাজত সৌ সম্পৰ্ক গঢ়ে।
আজিকালি বহুতে অধিক বহুতৰ লগত বিনোদন এইবোৰ উপকাৰী হ'লেও সীমা নাথাকিলে ক্ষতি হয়। দৈনন্দিন জীৱনত যদি বহু সময় এনেই নষ্ট হয় তাতে থকা কাম বিৰাম সম্পৰ্ক সকলো ক্ষতিগ্ৰস্ত হয়।
সেয়েহে নিয়ন্ত্ৰিত অতি প্ৰয়োজন। প্ৰয়োজনীয় যন্ত্ৰ ব্যৱহাৰ কৰিব লাগে কিন্তু সময় বুজি। প্ৰয়োজনীয় কামৰ বাবে ব্যৱহাৰ ভাল কিন্তু উদ্দেশ্যহীন ক্ৰংলিং বা সময় নষ্ট ক্ষতিকাৰক। স্বাস্থ থৰ জীৱনৰ কাম, কথা বতৰা ব্যায়াম পৰা এইবোৰৰ মূল্য বেছি।
দৈনন্দিন জীৱনত শিক্ষা গ্ৰহণৰো স্থান আছে। কেৱল বিদ্যালয় বা প্ৰতিস্থানত নহয়। প্ৰতিদিনে নতুন কিছু শিকিব পাৰি। কিতাপ পঢ়ি অভিজ্ঞতা লাভ কৰি জ্যেষ্ঠৰ পৰা শুনি ফুলৰ পৰা শিক্ষা লৈ মানুহে উন্নত হয়।
ঠিক কৈছা। যিজনে প্ৰতিদিনে অলপকৈ শিকে তেওঁ এক বছৰত বহুত আগবাঢ়ে। দৈনন্দিন জীৱনত যদি মানুহে কৌতুহল ৰাখে প্ৰশ্ন কৰে। জ্ঞান বিচাৰে। তেন্তে মন সদায় সতেজ থাকে।
স্বাস্থ্যৰ বাবে ব্যায়ামৰ অভ্যাস দৈনন্দিন জীৱনত ৰাখিব লাগে। দৌৰা খোজ কঢ়া টান ঢিলা কৰা খেলা ধূলা এইবোৰে শৰীৰ সক্ৰিয় ৰাখে। বহু সময় বহি থাকিলে অসুবিধা হয়।
হয়। ব্যায়ামে কেৱল শৰীৰ নহয়। মনো ভাল ৰাখে। নিয়মিত খোজ কঢ়া বা ব্যায়াম কৰিলে। শক্তি বাঢ়ে। টোপনি ভাল হয়। মন উৎফুল্ল ৰাগ থাকে। সেয়ে প্ৰতিদিনে কিছুসময় শৰীৰ বাবে ৰাখিব লাগে।
দৈনন্দিন জীৱনত সঞ্চয়ৰ অভ্যাসো গুৰুত্বপূৰ্ণ। যি আছে। সকলো খৰচ নকৰি অলপ সঞ্চয় কৰিলে। ভৱিষ্যত সহায় হয়। ধন সময় শক্তি তিনিটাই সঞ্চয় কৰিব লাগে।
সঞ্চয় মানে কেৱল ধন জমা নহয়। অযথা খৰচ কমোৱা অপচয় নকৰা সম্পদৰ মূল্য বুজা। এইবোৰো সঞ্চয় দৈনন্দিন জীৱনত এই অভ্যাস থাকিলে সংকটত সহায়
দিনৰ শেষত আত্মক আত্মসমীক্ষাও উপকাৰী আজিৰ দিনটো কেনেকৈ গ'ল? ঘটিল কি ভাল কৰিলো? কি ভুল কৰিলো? কাইলৈ কি ভাল কৰিব পাৰো? এই চিন্তাই মানুহক উন্নত কৰে।
ময়ো সেইটো মানুহ যিজনে নিজৰ দিনটোত পৰ্যালোচনা কৰে। তেওঁ ধীৰে ধীৰে নিজকে শুধাৰে। দৈনন্দিন জীৱন একেধৰণৰ যেন লাগিলেও। প্ৰতিদিন উন্নত উন্নতিৰ নতুন সুযোগ।
সেয়েহে দেখা যায়। দৈনন্দিন জীৱন সাধাৰণ কথা নহয়। ইয়াত বিশিত শৃংখলা উন্নতি সুখ সম্পৰ্ক জ্ঞান সকলো লুকাই আছে।
নিশ্চয় যিজনে প্ৰতিদিন সঠিক ভাৱে জীয়াই থাকে। তেওঁ ধীৰে ধীৰে সফল আৰু শান্ত জীৱন লাভ কৰে। দৈনন্দিন জীৱনৰ সৰু সৰু ভাল অভ্যাসেই ডাঙৰ ফল আনে
দৈনন্দিন জীৱনৰ কথোপকথন আগবঢ়াই ক'ব গলে এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে। নিয়ম নিয়মিত বহুতে একেদিনা উৎসাহেৰে বহু কাম আৰম্ভ কৰে। কিন্তু কিছুদিন পিছতে থমকি যায়। আচলতে ডাঙৰ ফল একেদিনে নাহে। নিয়মিত সৰু সৰু পদক্ষেপে ৰে আহে যদি গতিকে অলপকৈ অধ্যয়ন কৰে। মিয়াকৈ কৰে অলপকৈ নিজৰ কাম বঢ়াই তেন্তে কিছু সময় পিছত দাগৰ উন্নতি দেখা যায়।
সেয়া একেবাৰে সত্য মানুহে বহু সময়ত তৎক্ষণাত ফল বিচাৰে কিন্তু দৈনন্দিন জীৱনত ধৈর্য্য অতি প্ৰয়োজনীয় গছ লগালে সেয়া তৎক্ষণাত ফল নিদিয়ে। প্ৰথমে শিপা মেলে তাৰ পিছত ডাল পাতে তাৰ পিছত ফল দিয়ে। মানুহৰ অভ্যস শিক্ষা দক্ষতা সফলতা সকলো একে নিয়মিত পায় প্ৰতিদিনৰ স চেষ্টা অব্যাহত ৰাখিব লাগে।
দৈনন্দিন, জীৱনত আত্মনিয়ন্ত্ৰণো বহুত প্ৰয়োজন। মন সকলো সময়ে কাম কৰিব নোখোজে কেতিয়াবা। অলসতা আহে কেতিয়াবা মন বিক্ষিত, হয় কেতিয়াবা উদ্দেশ্যয়হীন। সময় নষ্ট কৰিব মন যায়। কিন্তু যিজনে নিজৰ মনক সঠিক পথত ৰাখিব পাৰে তেওঁ বহুত আগবাঢ়ে।
আত্মনিয়ন্ত্ৰণ আচলতে শক্তিশালী গুণ। ধৰা কোনোবাই জানে যে পুৱা সোনকালে উঠা ভাল। কিন্তু শুই থাকিবলৈ মন যায়। যদি তেওঁ নিজকে নিয়ন্ত্ৰণ, কৰি উঠে তেন্তে লাভ পায়।
ধৰা অযথা কথাত সময় নষ্ট কৰাৰ সুযোগ আছে কিন্তু তেওঁ কাম বাচি লয়। এই সৰু সৰু সিদ্ধান্ত জীৱন সলনি কৰে।
হয় দৈনন্দিন জীৱনত কথাৰ ব্যৱহাৰো গুৰুত্বপূৰ্ণ। এজন মানুহে দিনটোত বহু লোকৰ লগত কথা কয়। যদি মিঠা ভাষা ব্যবহাৰ কৰে। সন্মান দেখুৱাই ধৈৰ্যৰে শুনে তেন্তে সম্পৰ্ক ভাল থাকে। কিন্তু কঠোৰ ভাষা খ অৱজ্ঞা এইবোৰে অশান্তি আনে।
একেবাৰে ঠিক বহু সমস্যা কেৱল কথাৰ ভুল ব্যৱহাৰ বাবে হয়। সেয়েহে মানুহে কবৰ আগতে ভাবিব লাগে। সত্য কথা ক'ব গ'লে কিন্তু অস সন্মানজনক ভাৱে দৈনন্দিন জীৱনত নম্ৰতা থাকিলে বহুত দুৱাৰ নিজে নিজে খুলি যায়।
মই ধৰি ৰখ কঠি হৈ পৰিছে চাৰিওফালে বহু শব্দ, বহু আকৰ্ষণ, বহু বিশমিয়। সেহে দৈনন্দিন জীৱনত একাগ্ৰতা কৰা উচিত যি কাম কৰা হয় সেই কামত সম্পূৰ্ণ মন দিব লাগিব।
একাগ্ৰতা নাথাকে। শিকিলে সময় বেছি যায় ফল কম হয়। উদাহৰণস্বৰূপে আধা মন লৈ এক ঘন্টা কাম কৰাৰ সলনি সম্পূৰ্ণ মন দি আধা ঘন্টা কাম কৰিলে ভাল ফল পোৱা যায়। সেয়েহে কামৰ সময় কাম বিশ্ৰামৰ সময় বিশ্ৰাম এই নিয়ম ভাল।
দৈনন্দিন জীৱনত কৃতজ্ঞতাৰ অভ্যাসো মানসিক শান্তিৰ বাবে উত্তম। বহুতে নিজ যি নাই তাক লৈ চিন্তা কৰে। কিন্তু যি আছে তাক পাহৰি, যায় আহাৰ, আছে বতাহ, আছে দিন আছে। শিকাৰ সুযোগ আছে মানুহ আছে এইবোৰৰ বাবে কৃতজ্ঞ হলে মনত শান্তি আহে।
উ হয় কৃতজ্ঞতা মানুহক নম্ৰ কৰে অভিযোগে মন ভাৰাক্ৰান্ত কৰে কিন্তু কৃতজ্ঞতাই মন পোহৰাই। প্ৰতিদিন যদি মানুহে অলপ সময় লৈ পাৰে যে আজিৰ দিনত ভাল পালে তেন্তে সুখৰ অনুভৱ পাৰে।
হয়, দৈনন্দিন জীৱনত সমস্যাও আহিবই। কোনো দিন সকলো একেবাৰে সহজ নহয়, কেতিয়াবা কাম নোহোৱা কেতিয়াবা দেৰি হোৱা।